হেল্ল'
হেল্ল'
আহ শুনিছো কোৱা
কি কৰিছা
এ ঋঋআছো
ময়ো এনে শুই আছো ভাত খালা
নাই ভাত খোৱা নাই খামহে ৰাতিপুৱা খালো দুপৰীয়াাতো আৰু অলপ দেৰিকে খাম ৰাতিপুৱা জলপান খালো হা কি কৈছা হেল্ল' মাতটোৱে অহা নাই তোমাৰ নাই শুনা
বৰা চাউল খালানি
অ' বৰা চাউল জলপান।
হেল্ল'?
উম শুনিছো।
তোমাৰ মাতোৱে অহা নাই হেল্ল' হেল্ল', অ' শুনি আছো কোৱা।
জলপান আৰু ভাজি খালো।
অ'। আমি খোৱাইে নাই, খামহে আৰু অলপ পাছত।
ও'
আৰু কোৱা, খবৰ খাতি কেনেকুৱা চলি আছে।
খবৰ খাতি আৰু ভাল বেয়া মাজতে।
খবৰ খাতি ভাল।
উম, ভাল বেয়া মাজতে আৰু,
হয় নেকি, তেনেকেই, ভাল বেয়া মাজতে।
অ' তুমি খালা নাই ভাত।
মই ভাত খোৱা নাই বাৰু, খামহে।
উম কি বনাইছে আজি তোমালোকৰ।
আজি আমাৰ দালি ভাত। কেৰেলা ভাজি, ভাত সেইয়াই আৰু নিৰামিষ। নিৰামিষটো খাই মই বেছি ভাল পাওঁ জানা।
অ'
তুমি কি খাই ভাল পোৱা বেছিকে।
মই তেলটো মানে, তেল দি বনালে ভাল পাওঁ নিৰামিষ। টো ভাল লাগে মানে, কেতিয়াবা কেতিয়াবা লাগে,
আহেই। সিজোৱাটো কথা কোৱা নাই। নিৰামিষটো ভাল লাগে, মাছ মাংস লগ সদায় সদায় ভাল নালাগে যে খাই।। কেতিায়াবা এমাহৰ মূৰত ভালাগে আৰু এদিন।
ম' সদায় খাবলে মানে আমনি লাগি যায় আৰু।
অ' তো ইমান গৰম পৰিছে ন?
অ গৰমতো আৰু এতিয়া বাঢ়ি
কৰিছো অ বহুত গৰম পৰিছে একদম মানে থাকিব পৰা নাই গৰমত ৰ'দে একুটা পুৰা ধৰি লৈছে তাত
উম এতিয়া বাৰিষা আহিলেই আৰু
অ তাকে টো উম আৰু কোৱাচোন?
আৰু সেয়া আও উম
ফুৰিবলৈও কৰিবলৈ তাকে ভালুকপুঙৰ ফালে যাব লাগিছিল ন?
অ
আৰু কোৱা
কেতিয়া যাবা তাকে?
অ এইটো সপ এইটো মাহৰ লাষ্ট ত যাব পাৰি এদিন
উম আৰু কোন কোন ওলাবা? আৰু- পোৱালী উলিয়াব লাগিছিলে মানে, সৰহকে গলে ভাল লাগিব ন?
অ সৰহকে গ'লেতো ভাল লাগিব পাৰি, গাড়ীখন ভাড়া কৰি পেলাই ন ধুনীয়াকে গোটেই খিনি একেলগে মিলি পেলাই যাব পাৰি
অঁ
তেতিয়া জুলাই মানলে ভাল হব আৰু জুলাই মানলে ভাল হ'ব, খানা এটাও আয়োজন কৰিম আমি গৈ
তেতিয়ালৈকে আৰু বেছি হ'ব গৰমতটো, তেতিয়া উম বেছি গৰমত গলে ভাল হব পানীত
পানীত সাঁতুৰিব কৰিবলে, অ এইবাৰ আগতকে কিন্তু হে টো বেছিও হৈছে ন? মানে আগতকে বেছি গৰমতটো হৈছে এইবাৰ মানে ৰ'দ এতিয়ালৈকে বহুত বেলেকে ওলাইছে
উম, চা হনে আৰু
অ ন
এতিয়া মেইন বাৰি মেইন বাৰিষাতো অহালৈকেতো আৰু কিমান গৰম অ
কেনেকুৱা গৰম, সেইটোৱেইতো, বহুত গৰম পৰিব তেতিয়ালৈক। আৰু গৰমত তুমি আইচক্ৰীম খাই ভাল পাৱ নে নাই?
পাওঁ পাওঁ আৰু পাওঁ।
পোৱা? আইচক্ৰিম খাই ভাল পোৱা?
অ' আমাৰ
কি কি কি আইচক্ৰিম ভাল পাৱা তুমি?
এ' মই, আইচক্ৰীম হলেই হ'ল আৰু।
হয় নেকি, মই মেংগ আইচক্ৰিম বহুত ভাল পাওঁ, কালি মই ঘৰত মেংগো আইচ কি বনাইছিলো নহয় গাখীৰৰ লগত।
উম
তুমি বনাই খাই পাইছা? নাই মেংগ আইচক্ৰিম?
নাই, মই পোৱা নাই বাৰু খাই।
অ' কালি মেংগ'ৰ আইচক্ৰিয খাই মোৰ বেমাৰ হৈ গ'ল।
হে হয় নেকি?
অ' ৰাতি একে শুবই পৰা নাই, মেডিচিন খাইহে শুব পাৰিছো।
উম
শুনিছা
শুনিছো শুনিছো
অ' তোমালোকৰ ঘৰত কুকুৰ মেকুৰী আছে নে নাই?
আছে, আমাৰ কুৰ মেকুৰী নাই বাৰুতে কুৰ আছে দুটা।
হয় নেকি, অ' আমাৰ ঘৰত টো হেৰি কুকুৰ আমাৰ ঘৰত মেকুৰী আছে।
উম
তাৰপিছত হেৰি কি কয়, ঐ ফুৰিব ক'ত যাম বুলি ভাবিছা?
ফুৰিবতো ভালুক পুং বাৰু যাম। মে গৰমতো আৰু অকণ আহক, কিন্তু তাৰ আগতে আৰু বেলেগত যাম বুলি ভাবি আছো।
কাজিৰঙা ফালে ওলাই যাবা নেকি?
অ কাজিৰঙাতো মই যোৱাই নাই জানা আজিলৈকে
পোৱা নাই ন কাজিৰঙা ইমান গঁড়ৰ কাৰণে বিখ্যাত তাতে যাব পাৰি ন
অহ
অ তাতে মই এবাৰ যাওঁতে হৰিণ গড় আৰু বহুতো জীৱ জন্তু দেখা পাইছিলো বাঘৰ খোজো দেখিছিলো কিন্তু মোক বাঘ দেখি নাপালো কিন্তু বহুত ভাল লাগিলে তাত গৈ পেলাই তুমিও গৈ পেলাই এদিন মানে তাৰ মনোমোহা পৰিৱেশ উপভোগ কৰিব পাৰা
অ যাব লাগিব
অ এতিয়া গৰম দিনত এতিয়া হাৱা মাৰি থাকিবো ইমান ভাল লাগিব চাগে ন।
অহ তুমি জীপ চাফাৰী কৰিছিলা নেকি নে হাতী।
মই হাতীৰ চাফাৰী নকৰিলো জীপ চাফাৰী কৰিলো।
উম কাজিৰঙাত মানে মই সোমোৱা নাই কিন্তু মানে গেটটো দেখি গৈছো আৰু মই যোৰহাট গৈছিলো।
হয় নেকি
তেতিয়া মানে গেটটো দেখি গৈছো।
গেটটো দেখিছা। উম বৰ ভাল লাগে গৈ। ইমান টুৰিষ্ট বোৰ আহে তাতে। আমাৰ আমাৰ অসম অসমৰ হয় এটা বিখ্যাত টুৰিষ্ট প্লেছে হয় কাজিৰঙা।
উম
সেইবাবেই কয় এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত।
অযতে
আমাৰ অসমৰ আৰু পৰিৱেশটো এনেও ভাল আৰু সাংস্কৃতিক বিলাক।
আমাৰ অসমীয়া অসমৰ বতৰতো বতৰ বোৰ বহুত মানে বেলেগ বিভিন্ন ধৰণৰ বিশেষকে মৌচুমী বতাহতো ইয়াত। থাকে আৰু বাহিৰত দেশ। কিন্তু বতৰৰ বিভাগ বোৰ এনেকুৱা নহয়।
উম আমাৰ ইয়াত মানে মৌচুমী বতাহৰ প্ৰভাৱটো বেছি।
অ বহুত ভাল লাগেদেই।
আৰু ইয়াৰ জলবায়ুটো এইটো কাৰণে পুৰা উষ্ণও নহয় পুৰা সেমেকাও নহয় আৰু।
অহ্ সে‌‌মেকাও নহয় মধ্যমীয়া জলবায়ুৰ কাৰণে মানে বহুত ভাল হল আৰু পৰিৱেশটো এতিয়া পিছে কি কৰি আছা।
এতিয়া আছো ঘৰতে বহি।
অ
গৰম কি কৰিবা আৰু।
উম উপায় নাই আৰু ন গৰমৰ কাৰণে। হয় দিয়া। বা হত আছে, নে নাই ঘৰত?
মা হত আছে অ।
অ।
আহোতে এয়া তোমাৰ, এতিয়াতো বৰদোৱাখন যাবলৈ হৈ আছে, ইমান ভাল হৈ গ আগতছে।
অ, আগতকে বৰদোৱা বহুত ভাল হৈ গ'ল দেই কিন্তু। মই একে বহুত আগতে গৈছিলো বৰদোৱালৈ, তেতিয়া ইমান খিনি উন্নত নাছিলে, হলেও বহুতো সত্ৰবোৰ বা হেৰিবোৰ ধুনীয়াকে বনোৱা হৈছিলে কিন্তু, এতিয়া বেছি উন্নত হ'ল। যাম যামকে যাম বুলিয়ে মানে পৰাগে নাই যাবলৈ।
ময়োতো আগতেই যোৱা, এতিয়া যোৱাই হোৱা নাই। ময়ো, বহুত বছৰ আগতেই যোৱা। এবাৰেই গৈছো আৰু ফাৰ্ষ্ট।
উম।
এতিয়াটো চাব লগা হৈয়ে আছে, বহুত মানুহ গৈয়ে আছে এতিয়া।
আমি হে কেতিয়া যাওঁ? আৰু নহ।
উম।
যাব লাগিব সোনকালে। আৰু কোৱা? তোমাৰ এতিয়া পঢ়া শুনা কেনেকুৱা চলিছে?
পঢ়া শুনা মানে এবাৰটো গম পাইছাই। অহ, হাই ছেকেণ্ডাৰী পাছ কৰিলো। এতিয়া আৰু বি এ টোত নাম লিখাম বুলি ভাবিছোঁ, মানে ফৰ্ম ফিল আপ কৰিলো, তাৰ পা ৰেজিষ্ট্ৰেশচনো কৰিলো। এডমিচন হোৱা নাই, দেৰি আছে।
এতিয়া বিয়া বি এ পঢ়িম ভাবিছা নেকি? আচছা এতিয়া বি এ পঢ়িম ভাবিছা নেকি?
অ, এতিয়া বি এ পঢ়িম ভাবিছো আৰু লগতে আই টি আই টো কৰিম বুলি ভাবিছো। আই টি আই।
অ, আই টি আইও কৰিব পাৰা, আই টি আই টো ভাল এটা বিভাগ হয়।
অ, তাকে মই মানে কন- কনফিউজ হৈ আছো। মানে মই, আই টি আই কোনটো বিভাগত কৰিলে ভাল হ'ব, মোৰ কাৰণে?
তাকেটো এতিয়া, মোৰো ইমান এটা এক্সপেৰিয়েন্স নাই নহয়, দুখন মানে ইমান বোৰ কথা নাজানো মই, বিভাগটোৰ ওপৰত।
এ মই
কিন্তু, গ্ৰেজুৱেচনতটো মোৰ মতে তুমি প্ৰাইভেট কৈ হলেও মানে কৰি লোৱাটো তোমাৰ কাৰণে ভাল হ'ব, কাৰণ এতিয়া এয়া হিমন্ত মামাই কিমান পইচা দি আছে, পোন্ধৰশ-পোন্ধৰশ টকা মাহে নে, বাৰশকে দি আছে। তুমি এটলিষ্ট পাছ কোৰ্চত এডমিশনটো লৈ পেলাই তেনেকে যদি কলেজ এদিন-দুদিনো গৈ থকা, তোমাৰ পইচা টো মাহিলী সোমাই থাকিব।
অ।
তু মেজৰলে মাইনৰত গুচি যাবা। মোৰ মতেতো সেইটো তোমাৰ কাৰণে ভাল হ'ব সদায় তুমি যাব নালাগে মাজে মাজে যাবা গ্ৰেজোৱেচন যেনে তেনে হ'লেও পাছ কৰি ৰাখা।
অহ।
তোমাৰ কাৰণেও ভাল হ'ব।
অ। তাকে কৰিব লাগিব আৰু আই টি আই টো মোৰ দাদা এজনে কৰি থৈছেতো আগতে, তেওঁ সুধি ল'ব লাগিব যে কোনটোত কৰিলে ভাল হ'ব।
অ', সেইটো কৰিব পাৰা।
ঠিক আছে দিয়া মই যে ভাত খাওঁগে নাই মায়ে মাতি আছে ভাত খাব।
অ', অ', ভাত খোৱাগে অ', পিছতকে আকৌ কথা পাতিম দিয়া।
অ', অ',